অ কি কৰিছ?
অ আছোঁ এই গৰম এনেই খোজকাঢ়ি আছোঁ। তুমি কি কৰি আছা?
আছোঁ মোৰ এই আগফালে আমাৰ ৰাস্তাতে ইফালৰ পৰা সিফালে ইফালৰ পৰা সিফ- ফালে ঘূৰি ফুৰিছোঁ।
উম সেইটোৱে ইমান গৰম মানে থাকিব নোৱাৰা হৈ গৈছোঁ একেবাৰে।
উম তাতে আজি আজি মোৰ পৰীক্ষা এটা আছিলে মানে সেইয়েহে ৰাতিপুৱা সোনকালে শুই উঠি ৰাতিপুৱা অ ৰাতিপুৱা বতৰটো আকৌ কেনেকুৱা। তো সেই ইমান বেছি ৰ'দ নাছিলে বতাহ অকন মাৰি আছিলে।
অ অ।
ৰ'দ আছিলে কিন্তু মানে অ বতাহ অলপো দি আছিলে যে। তেনেকুৱাত শান্তিকে অন্তত যাবলে পালোঁ গৈ মেলি আকৌ তাকে হেৰিত তাত পোৱাৰ পিছত। ৰাতিখন তাত পোৱাৰ পিছত মানে তোৰ যিমান হেৰি আহিছে নহয় ৰ'দ। আহিছে।
উম।
আজি পৰীক্ষা হলৰ কাহিনী বেলেগ হেৰিয়ে মই তাত মানে বহি আছো পুৰা ঘামি গলো ঘামিছো মানে অ এই আমাৰ হলটো মানে অকণমান সৰুৱে হল নহয় মানে তোৰ ৰুম এটাহে অকল এনেকে ক্লাছ ক্লাছ কৰা ৰুম এটা ৰুমটোত তুই ইমানেই ল'ৰা -ছোৱালী মানে তোৰ ডেৰশ ল'ৰা- ছোৱালী তই ভাৱ এটা ৰুমত আছোঁ। অ ৰুমটো অকমান ডাঙৰ বাও হ'লেও মানে- টো বেছি আৰু একদম বেছি হৈ গৈছে তাত অকমান হেৰি হৈ গ'ল। গৰমটোও বেছি।
উম উম।
তাতে ঘামি মোৰ মানে জোল বই গলোঁ। তাৰপিছত হেৰিয়ে মোক তাকে তাতে থকা বাইদেউ গৰাকীয়ে মোক মানে সুধিলেহি আহি পেলাই বোলে সেয়ি তোমাক- কিবা হৈছে নি তাৰ পিছত মই বোলোঁ নাই হোৱা বাইদেউ। তাপিছত তাৰপিছত কৈছে কি অ নহয় ভ কোৱা নাই নহয় মানে বাইদেউৱে ভাবিছে মানে মোৰ কিবা হৈছে। গা চা বেয়া কৰিছে অ অ ভয় কৰিছা নেকি নাই সোধা। কি হয়। কিবা হৈছে নি সুধিলে তাপিছত মই বোলোঁ নাই হোৱা তাপা বাইদেউ সোধিছে তোমাৰ প্ৰেছাৰ আছে নেকি? মই বোলোঁ পেছাৰ নাই তাৰপিছত হ'ব লাজ কৰিব নালাগে লাজ কৰিব নালাগে। হেৰি কৈ দিয়া কিবা আছে মই বোলোঁ নাই শোৱা। তাপিছত সেই। মই বোলো অ ইমান ঘামিচা কিয় সুধিলে মই বোলো হেৰি এই গৰমটো মই ইমান সহ্য কৰিব নোৱাৰো মানে আৰু অকমান মাইগ্ৰেইনৰ প্ৰব্লেমো আছে সেইকাৰণে অলপ। অসুবিধা পাইছো তেতিয়া বাইদেৱে কি কৰিলে ফেন খনৰ ওপৰত যে এই মানে চিলিং ফেন নহয় এনেকে এখন ফেন যে তাকে মুভ কৰাব পাৰি সেই ফেনখন ফেন খন সেইখন মোৰফালে ঘূৰাই দিছে আৰু
আচ্ছা মানে ভয় কৰিছে ইমান পোৱালিৰ মাজত আছা বহি
অ তাতে যদি উ উশাহ চোশাহ বন্ধ হৈ যায় তেতিয়াতো শেষ আৰু
অ
ফেন দি ৰখাই ভাল বুলি ভাবিলে চাগে
ফেন দি বচাই দিওঁ আৰু এঘন্টা এঘন্টা আছিলে ন
ডেৰ ঘণ্টা এই কেতিয়াও মোৰ মোৰ গৰমৰ জহত এনেকুৱা লাগিছে কেতিয়া কেতিয়া ওলাই আহো কেতিয়া ওলাই আহো কিন্তু আকৌ পৰি পৰীক্ষাটো যোৱাত এনেকুৱা লাগিছে পৰীক্ষাটো দিয়ে থাকো। আজৰি নহয় তেনেকুৱা লাগিছে।
উম উম আৰু পৰীক্ষা আছে নে তোমাৰ।
পৰীক্ষা আছে পৰীক্ষা মোৰ চৈধ্য তাৰিখে এটা আছে।
অ, অ।
সেইটো আকৌ আছেগে তোৰ হেৰি গ্ৰুপ ডিচকাচন এটা আছে। আৰু ইণ্টাৰভিউ এটা আছে। সেই দুইটাই একেদিনাই আছে একে সময়তে
সেইটোয়ে এতিয়া গৰমটোহে বেছি আৰু এতিয়া পঢ়িবও কৰিবলৈও মন নেযায় হয়নে
অ সেইটোৱে কিমান গৰম আকৌ এতিয়াও কোন একেঠিয়ে বহি পেলাই তোক পঢ়ি থাকি দিবলৈ লিখি থাকিবলৈ পৰীক্ষা দিবলৈ মন
উম মন যায় সেইকাৰণেতো আমাৰ স্কুল কলেজ বিলাক বন্ধয়েই দি দিয়ে জুলাই মাহটো গৰম বন্ধ বুলি
অ সেইটো আগৰপানো দিয়ে কেলে সেইটো কাৰণেই দিয়ে যাতে অকমান হেৰি হওঁক
বাকী পানী চানি খাই থাকিবা গৰমত
খাই আছো বটল এটা লগ এতিয়াতো বটল এটা একদম লগতে ৰাখিয়ে থৈছো একেৰাহে মই এনেই মই পানী খাওঁ কিন্তু কম খাওঁ আও
অঁ, অঁ।
সেইদিনাখন টেষ্ট এটা কৰালো টেষ্টটো কৰাওঁতে তাতো আহিছে ডিহাইড্ৰে্চনৰ কাৰণে কিবা কিবি হৈছে
সেইটো তোমাৰ মাইগ্ৰেইন মানে অ হেৰি ন সেইকাৰণে পানী চানী খাই থাকিবা বেছি আকৌ গৰম বহুতেই পৰিছে মানে অভাৰ বেছি হৈ গৈছে
অ বহুত বেছি হৈ গৈছে এনেকুৱা গৰমত মই পাগল নিজকে পাগল টাইপ
সেইতোৱে, সেইতোৱে। যিমান পানী খোৱা আকৌ ওলাই যায় নহয় ঘা ঘামেদি।
গৰমত কিবা এটা নিজৰ ইমান অশান্তি লাগে।
উম, উম।
উম।
বাকী এতিয়া কি কৰিবা পঢ়িবানে?
কি হেইত নপঢ়ো অকনমান পঢ়িছিলো তাৰ পিছত আজি পৰীক্ষা দি আহিছোঁ। এতিয়া আকৌ কি পঢ়াত বহিবি।
এ হয় দেই উম।
হলেও অকমান চালো। চাহ খালো চাহ খালো মই এফালে ওলাই গৈছিলো আমাৰ ওচৰে। দাদা এটা ঘলে।
আহ
তাত থাকিলোগে অলপ সময়।
উম উম উম সন্ধিয়া টাইমত মানে সন্ধিয়া টাইম। মান ঘ থাকিবও মন নাযায় ন অলপ ওলাই যালে মানে।
অ ওলাইতো যাওঁৱেই আৰু আমাৰ গাঁওৰ জেগাত ভালেই অকমান ওলাই যাবলৈ আমি ইফালৰ পৰা সিফালে অকমান। ঘূৰিয়ে দিওঁ।
অ আমাৰ এইফালে ওলাই গলেও মানে ইমান পোৱালি ছোৱালি বিলাক ওলাই নাথাকে আকৌ এইফালে গৰমো গ বতাহ চতাহও নামৰে। বাহিৰ ফালে মানে চব একেবাৰে স্থিৰ মানে মৰুভূমি যেনেকুৱা হৈ শ থাকে তেনেকুৱা। নিচনা হৈ যায় মানে একেবাৰে পথাৰতো পানী নাই পৰা। অ পথাৰটো পাই নাই মানে গোটেই মৰুভূমি
অ আমাৰ এইফালে ব হৈ আছে খেতি হৈ আছে আমাৰ এইফালে পানী ফটকে নুহু নুশুকাই দ মাটি যে আৰু তাতে আগফালেও নদীত। পাছফালেও নদী এতিয়া নদীয়েদি মানে এইবাৰেই ডাঙৰ যে বৰষুণ আহিছিলে। তেতিয়া অহা পানীয়েটো হৈ আছে এতিয়া। কিন্তু হেৰি এতিয়াতো যিটো হৈ আছে বতৰ অৱস্থাতটো। সেইটো যদি হৈ থাকে তেতিয়া খৰাং হবগে আৰু আমাৰো কিন্তু এতিয়া এইয়া চলি আছে।
আমাৰ ইয়াত কঠীয়া হৈছে সব নষ্ট হৈ গৈছেগে পানী নাই উঠাব পৰা নাই শুকাই গৈছে সব। যিবিলাক উঠোৱা আছিলে মানে ৰাতিপুৱা টাইমমানত এনেকুৱা হয় বৰষুণ দিয়ে অলপ দিয়ে মানে বৰষুণ দিয়াৰ পিছত গোটেই দিনটো একেবাৰে এনেকুৱা। ফৰ্টি ফাইভ ডিগ্ৰী থ ফৰ্টি এনেকুৱা টাইমত মানে এনেকুৱা তাকে ৰদ দিয়ে তোমাৰ পানী শুকাই যায়গৈ।
অঁ সেইটো এতিয়াতো সেই অৱস্থাবোৰ বেয়া কৰি দিছে নহয় মানুহ।
উম সেইটো এতিয়া খেতি বাতি নহবই ছাগে এই বছৰ
সেইটো এতিয়া এইবাৰ মানুহৰ খেতি বহুত কম হব আমাৰ এইফালে কি হৈছে মানে তো সেই পানীতো আছেই। পানীটো থকাৰ কাৰণে অকণমান সুবিধা। উঠিয়াই হৈছে আৰু এই বিশেষকে ভাল লাগে মানে সন্ধিয়া সময়তত আমাৰ মানুহোপা চব একদম ৰাতিপুৱাই খেতিত থাকেগে ন ৰা
অ তেনেকুৱা হলে ভাল লাগে গোটেইখিনি একেলগে ফূৰ্তি এটা লাগে
অ সেই বোকা দিয়ে বোকা দিয়াৰ পিছত আকৌ এতিয়া কঠিয়া তুলিছে কোনো। আকৌ ইফালে হাল বাইছে কিবা কিবি এইবোৰ মানে চব লগতে থাকে। আৰু এজেগাত হাল বোৱা মানে গোটেই মানুহখিনি তাত গোট খাই যায় মানে আৰু ফালে হাল বাব পিছে পিছে মাছ ধৰিব লাগিব।
আহ অ আজিকালি আমাৰফালে মাছ নোলোৱাই হৈছে আৰু
আমাৰ এইফালে পুৰা মাছ পানীত পুৰা মাছ ওলাই ন হেৰি হওঁতে সে হাল বাওঁতে পুৰা মাছ ওলাই গৰৈ, চেঙেলী।
উম উম উম উম।
পূৰা এতিয়া মাছ ধৰি থকাৰ নিচিনা হৈছে মাছ ধৰি থকাই হৈছে মানে এইকেদিন একেৰাহে।
অ তে হাল বোৱা কি মানে গৰুৰ মৈ চৈ দি সেই
অ নহয় হাল বোৱাটো আমাৰ গৰুৱেদিও হয় গৰু আমাৰ ইয়াত মানে এতিয়ালৈকে সেইটো নাইকিয়া হোৱা নাই। যেনেকে এতিয়া বহুত জেগাত নাইকিয়া হৈ গলগৈ আমাৰ নাইকিয়া হৈ যোৱাকে নাই কিন্তু কম হৈ গ'ল বহুত কে বহুত একেবাৰে ৰাতিপুৱাই কয়ে যে গৰুৱে দিয়ে হাল বোৱা বহুতে
অহ
কিন্তু হেৰি যেনিবা আৰু ট্ৰেক্টৰৰ সেইটোও অলপ বাঢ়িছে ট্ৰেক্টৰ দিও বহুত হাল বায়।
উম ট্ৰেক্টৰে ট্ৰেক্টৰে বেছি চলি আছে কটা আলি, দিয়া ৰোৱাত টো আনকি ট্ৰেক্টৰে মেচিনে দিয়ে হৈ থাকে আজিকালি
অঁ সেইটোৱে চব ফালে দেখোন এতিয়া অকল মেচিন, মেচিন, মেচিন আৰু আমাৰ আমাৰ ইয়াত বাৰু যদিও মেচিন চলিছে মানে চব ক্ষেত্ৰতে কিন্তু তথাপিও সেই গৰুৰে হেৰি কয় কিবা কয় এইবোৰ চলি আছে আৰু
উম, উম, উম ভালেই চলি থাকিব লাগে।
চলি আছে চলি আছে ধুনীয়াকে
উম।
বাকী তই এতিয়া খোৱা বোৱা বনালে নে কি তহঁতৰ
খোৱা বোৱা টো কি মাংস বনাই আনিছে মাংস বনাই আছে। মায়ে মাংসৰ লগত কলো মই ৰুটি খাম বুলি। ৰুটিকে বনাই আৰু ৰু ৰুটি ভাত কেইটামানে বনাব আৰু খাই দিম দুপৰীয়াটো খোৱা নহয় গৰম কাৰণে
ত মানে এতিয়া কি খাব।
অঁ ৰুটি খাম ৰুটি আৰু মাংস দি খাম আৰু।
কোনে পায় এতিয়া ৰুটিওঁ আছে মাংসও আছে খা খা আৰু
খাই দিম আৰু আৰু
আমি ভাবি আছো হে আমি কাই খানা এটা খাম আমাৰ এইফালৰকেইট আমাৰ ল'ৰা ছোৱালী লৰাৰাকেইটাই
মে চাগে পথাৰত চলি আছে তোমালোকৰ খানা চান।
খানা মানে কি আৰু তই এনেকে আম চামকে থাকিয় তো আম কোঠাল একে ৰাহে।
অঁ এই গৰমত গৰমত, গৰমত কঁঠাল নকবা এই আলু বহুত-'
একো আমাৰ আমাৰ চলি থাকে আমাৰ চলি থাকে। কঁঠাল আমি খাবতো মহৈ মাজত। তাতে এসপ্তাহমান হ'ল কঁঠাল এবাৰ খালোঁ খোৱাৰ পিছতে মোৰ যিটো গতি হ'ল। ফেনখন পিঠিতে লগাই পেলাই বহি আছো অহ ফেনখন লগাই লৈ একদম পোৰা পিঠিত লগাই লৈছো তাৰ পিছতে অকমান সময়
উম এইটোৱে মানে আজিকালি ভয় ভয়ো হয় কঁঠাল খাবলৈ মানে
অঁ এই বহুত মানুহতো প্ৰেচাৰ প্ৰেচাৰ থকা মানুহ এইবোৰ মৰি ধৰি যাব ন এই গৰমত
উম আৰু গোটেইটো ফুক মাৰ দিলে ডিঙিতটো লাগি ধৰে কিছুমানৰ
অঁ তেতিয়াতো শেষেই। কিন্তু এটা কথা আকৌ কঁঠাল কঁঠাল খাবলে যিমান হেৰি হলেওঁ তাৰ গুটিটো কিন্তু চবেই
অঁ গুটিটো পিটিকা মানে আৰু গান।
অঁ আমাৰ ঘৰততোক ইমানেই কঁঠাল কঁঠালৰ পৰা মানে আজৰি নাই তটো ইজোপা গছলে চালেও কঁঠাল সিজোপা গছলে চালেও কঁঠাল কিন্তু আমাৰ ঘৰত। থকা এই ঘৰতে এনেকে কাম কৰা মানুহ এজন যে আছিলে আমাৰ সেইজনে আকৌ গৈ পেলাই একেবাৰে কোনোবা মানুহ এঘৰত কঁঠাল পাৰ দিছিলে মানে সেই গছ জোপাৰ পৰা কঁঠালে সুব প মান লৈ আহিছে নহয় ঘৰলে তাৰপিছত আজি ৰাতিপুৱা সুধিলো বোলো ঘৰত। তাতে কঁঠালৰ আকা নাই নে
আম আম খিনিও আমো আছিলে নহয় ধুন অঁ।
ফালেও আছে পিছফালেও আছে সেয়া আমসোপা আছেই নহয় আছে আম। আম লাগিয়ে এতিয়াও তাকে আমাৰ আগফালৰজোপা অকণমান পোক আছে খাবলৈ বহুত বেছি মিঠা আৰু ভাল খাবলে কিন্তু। পোক আছে আও উম আগৰ পৰাই ধৰি জোপাত বহুত কিবা কিবি কৰা হ'ল তথাপিও ধৰিয়ে থাকে পোকে।
আচ্ছা ধৰিবই আৰু চবেই খাবলে খায় আৰু।
উম সেই উম। তাকে ঠিকে আছে তই তেতিয়া হলে হ'ব দে মই পিছত ফোন কৰিম আঁও তুলে।
হ'ব তেনে তুমি পঢ়া হলে এক্সজাম আহিছেই।
উম তাকে পঢ়ো।
অহ ঠিক আছে বাৰ দিয়া বুজা ন আৰু মোক ফোন কৰিবা। উম